হেল্ল'
অ হেল্ল' শুনি আছো শুনি আছো।
আ আহিছে আহিছে আহিছে এতিয়া আহিছে।
অ অ
হেল্ল'
অ ভালে আছা তুমি অ মই ভালে আছো আপুনি?
চাহ পানী খাই ন নাই
চাহ পানি মানে চাহ পানী খাব দেৰি হ'ল এতিয়া ভাত বনাব লাগে মই ভাত খাম এনেকে।
অ বঢ়িয়া বঢিয়া আহ পিছে কি বুলি কয় আপুনি হলনে নাই
যোনটো আপুনি প্ৰজেক্টৰ কামটো আপুনি যে কৰিম বুলি কৈছিল হলে আপোনাৰ ক্লিয়াৰ হৈছেনে
অ কাম মানে এই কিনি হ নাই অ আধা আধন মানে আধা পৰ্যন্ত হৈছে আৰু আলু আ মা আছে? সেনে কাৰলেে হৈ যাব এনেই আপোনাক কেইদিনা মানে লাগিব
ম মই বাইদেউ এসপ্তাহ পিছত প পালে হ'ব মই কি বুলি কয়
অ ঠিক আছে এসপ্তাহ পিছত পাই যাব আপুনি
উম উম হয় চাম
এনে আপুনি এতিয়া কি কৰি আছে।
মই বাইদেউ তাৰমানে কি ক'ব এই ল'ৰা ছোৱালীক তাৰে মই একদম পঢ়াই আছো মই বাইদেউ নাই বহুত দিগদাৰদউ পঢ়াৰ নামত বহুত মে্সিমাম মাহ
প্ৰাইভে খনত মানে বহুত লাগে।
হয় হয় হয় দিয়ক মাহেলী পইচাই বাইদেউ বহুত খিনি যায় আৰু ল'ৰাটো আপোনাৰ টিফিন খৰচ আছে এ নাই গাড়ীত নিয়া আনা বহুত পইচা যায় কি বুলি কয়
উম
উ কিবা কিবি কৰি আছো আৰু তোৰ হ
এনে আপোনাৰ বাহিৰা পিলা আছে নেকি
বাহিৰা ইনকাম বাইেউ মোৰ সিমান নাই নায়ে দিয়ক কি বুলি কয় বে খালি মই সেই আৰু এই ইচ কৰো মই নাই উম কি বুলি কোৱা এই বিটিছত যিখিনি পইচা পাওঁ আৰু কি বুলি কয় নাই হয় তানে চব্জি চব্জিৰ তানে মই তনে বিত- নিছ কৰো নাই আনে উম চব্জিটো কিনি আনো কিনি আনি পেলাই এ ইয়াতে ইয়াতে বিকি বিকো আৰু। কি বুলি কয়
এনে আপনি ই গৱ তা আগতে বিষাই নে নে মানে এনে মানে ৱান চাইডত বিষাই
গৱতে গাঁৱত উ গাঁৱতে মই বিক কৰাচে মানে মই সিমান দূৰত মই নাযাওঁ ইমান ডাঙ ডাঙৰ বেপাৰী নহয় আৰু মই যেনে কিবা কিবি কৰে বাইদেউ মই খাই আছো। আৰু ইল কৰে
উম মানে আপোনাৰ মাহত কিমান কিমান ভাল হয়
মেক্সিমাম মাহত মোৰ বাইদেউ ছয় হাজাৰ ছয় হাজাৰ সাত হাজাৰ মান টকা হয় আৰু কি বুলি কয় এ বাইদেউ কি ক'ব ৱাইফেও এখন এখ এখন শাল এখন আছে। আৰুউ হাল হাল মাৰে তাই কি বুলি কয় মইয়ো আৰু কিবা কিবি কৰি আৰু চলি আছো আৰু
অ মানে এ কি শাল শালত কি গামোচা নে এনে কিবা
বাইদেউ হেই আপোনাৰ আমাৰ গামোচা বাইদেউ সনে গামোচা এই কি বুলি কয় আপোনাৰ এই এই দৰাই যে পিন্ধে
অ হয় অ।
এই বিয়াত যে দিয়ে সেইটো গামোচা আৰু
অ গম পাইছো তাত কিমান মান কৰে এখনত
এখনত বাইদেউ আপোনাৰ আমাৰ বেছি দাম নহয় বাইদেউ আঢ়ৈশ টকা লয়।
মানে নিজ এখনে এখনে ওলয় নে দু- কল এিল
নাই এনে এখ- খানে তানে মানে সৰু চলি আছে না সৰু চুলি থকা কাৰণে বাপ মানে তাই টাইমটো তেনেকৈ মিলাব নাপায় মানে শালত মানে ইনকামটো হয় কিন্তু টো হ'লেও এই কি বুলি কয় তাৰমানে সৰু বা- চ্ছা আছে তেনে একদিন মিলাব লাগব এখন মাৰে আৰু টানে টুনি কি বুলি ক কয় কিবা কিবি কৰি এখন আৰু ওলাই দিয়ে আৰু কি বুলি কয় নাই
আপোনাৰ অলপ ইনকামে আৰু তেখেতৰ ইনকামে হৈ যাব।
অ হয় হয় নাই যেতিয়া যেতিয়া বাচ্ছাবোৰ ডাঙৰ হ'ব তেত- তিয়া আমাৰ অলপমান ভাল হ'ব আৰু এতিয়া ইমান দিগদাৰ হৈ আছে। তেনা
আৰু এতিয়া এতিয়া সৰু আছে সিহঁতে খেলি থাকে অকণমান জাই থাকে সি চাব লগা হয় তাৰ মানে
আছো আৰু কিবা কিবি কৰি আৰু চলি আছো। মোৰ ঘৰত বাইদেউ আপোনাৰ মোৰ মা আছে, দেউতা আছে আৰু মোৰ ৱাইফ আৰু মোৰ বাচ্ছা কেইটা এতিয়া আৰু মই আৰু
উ
বাইদেউ মোৰ দুটা আছে বাচ্ছা।
অ উম উম অ শুনি আছো
গ'লে মোক ক'ব কি বুলি কোৱা যে নাই ক এ সমাজ কল্যাণৰ পৰাতো বাচ্ছা কি বুলি কয় কিবা বস্তু দিয়ে। হয়নে নাই?
অ অ
এতিয়া যেত- আৰু যেতিয়া আহে মোক আপুনি কি বুলি সহায় সহায় কৰিব অলপমান
এ এয় এয়া অহা নাই মানে আমি দুমাহমান পাছত এইবিলাক আহিব এইবিলাক নিব মানে তাত চাহ আৰু এই বিলাক মানে বৃদ্ধ সেই বৃদ্ধ থাকে এইবিলাক পুৰুষ মহিলা সেইবিলাককো নিয়ে। এনেকে অলপ পইচা হয় যেনে আৰু ৰেচন লে সেনেকুৱা কিছুমান অলপ অলপে লে আৰু যিখিনি সুবিধা মিলে
হয় হয় হয় হয় হয়
পৰিয়াল বিলাকক মানে এনেকে এইবিলাক নিৰ্ধাৰণ কৰে।
নাই নাই চৰ চৰকাৰেটো আপোনাৰ আমাৰ এই বিজেপি চৰকাৰ অহাৰ পৰা বহুত খিনি ভাল হৈছে। তেনে আমাৰ কোনো তানে আজিকালি তানে দৰিদ্ৰ- পৰিয়ালে তেনে কোনো দিনত লঘোনে থাকিব লগা হোৱা নাই।
অ নাই হয়
এই আমাৰ আমাৰ হেমন্ত মামাৰ কথাই কওঁ মই হেমন্ত বিশ্ব শৰ্মাই তেখেত কিন্তু বহুত বহুত বহুত ৰাস্তা বদলি বহুত তাৰমানে উন্নতি কৰি পেলাইছে নে নাই বহুত খিনি তাৰমানে কাম কৰিছে দেই তাৰমানে এয়া চাক- চোন আপুনি আমাৰ গুৱাহাটীত গলে ইমান ধুনীয়া কৰি ৰাস্তাবোৰ বনাইছে আমাৰ একদম তাতে যায় কিবা ভাল লাগে জানে বাইদেউ ৰাস্তা ব'দলি বহুত ধুনীয়া কৰিছে কিন্তু বিজেপি চৰকাৰ আহাৰ পৰা বহুত তেনে বহুত এটা সেই এটা হৈছে আমাৰ কাৰানে ব এটা হৈছে নাই নাই বিজিপে চ চৰকাৰটো তাৰমানানে আমাৰ কাৰণে আৰু ভাল হৈছে আৰু মেক্সিমাম আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে ভাল হৈছে। উম কি বুলি কয় গোটেইখিনি মানুহ কাৰণে ভাল হৈছে।
কিমান আঁচনি দিলে সেইবিলাক আঁচনিৰ পৰাও মানুহবিলাকে বহুত এনে সহায় সহায় পাই আৰু
হয় হয় হয় এই চাও মুছলিম মুচ মুছলিম অসমীয়া বুলিও কোনো একো হেই নাই যি নহক এ তেওঁলোকো পাইছে সহায়। আমিও পাইছো সহায়। হয়নে নে নহয়? হয় না কওকচোন তেওঁলোকে তেওঁলোকে যিখিনি সহায় পাইছে যে আমি পাইছো এইখিন তে সহায় যি কি নওক বিজেপি চৰকাৰ আহাৰ পৰা বহুত খিনি আমাৰ সহায় হৈছে বাইদেউ মই কিন্তু বহুত কিবা ভাল পাইছো হয় নাই আমাৰতো আমাৰ যোন যোনটো গাঁৱৰ ৰাস্তা বাইদেউ সেইটো ৰাস্তা আপুনি একদিন আহিলে দ্বিতীয় দিন নাহে চাগে ইমান তানে বেয়া আছিল কিন্তু এতিয়া সেই ৰাস্তাবোৰ একদম চব পকী হৈ হৈ তানে গৈছে তাৰমানে নাই পকী হৈ পেললে তাৰমানে একদম তানে ৰাস্তা ফিনফিনা কৰি দিছে। এতিয়া আৰু হেমন্ত মামাই নাই। একদম ৰাস্তাবোৰ একদম ফিন ফিনা কৰি দিছে। মই মানে এইটো কথা মই মানু এ চাক এ তেখতন তেখতৰ নিচ নিচিনা আমাৰ অসমত তানে চি এম মানে নাই আৰু হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা তি এম তেনে নাই মই সেইত- বহুত বহুত